হেল্ল' হেল্ল'
কি হৈছিলে? হয় নমস্কাৰ নমস্কাৰ।
কওকচোন।
অ', ভালে আছে নিশ্চয়।
অ', ভালে আছো। আজি অলপ মানে মানস চাপৰ বিষয়ে এটা কথা পাতো নেকি?
মানসিক চাপ, খুব সুন্দৰ বৰ্তমান সমাজৰ মানে এক, অতি জ্বলন্ত মানে এক সমস্যাৰ বিষয়ে তুমি উত্থাপন কৰিলা। মোৰ খুব ভাল লাগিছে, তুমি এই বিষয়টো উত্থাপন কৰাৰ বাবে। আমি ধুনীয়াকৈ আলোচনা কৰোঁ দিয়া অকণমান উ
সেইটো
অ অ হয় তোমাক যদি মই প্ৰথমে সুধো বৰ্তমান সমাজত বা মানুহবোৰৰ মানসিক চাপ বঢ়াৰ কাৰণ বা কি কিহৰ কাৰণে এনেকুৱা চাপবোৰ বাঢ়িছে
কাৰণ বুলি ক'লে আজিকালি ধৰি লওক মে পৰীক্ষা হওক বািব কাৰোবাৰ চাকৰি হওক পৰিয়ালক এইবিলাক সকলো মিলি পেলাই মানে মানুহে মানসিক চাপত ভোগে এতিয়া মোৰ কথা কওক বা আপোনাৰ কথা আপোনাৰ এতিয়া আমি পঢ়ি থকা সময়খিনাত আমাৰ কেনে কিমান ধৰণৰ চিন্তা আহিছিল এই চিন্তা খিনিও এক প্ৰকাৰৰ মানসিক
হয় হয় হয় ঠিক কথা তাকে কৈছে এতিয়া ধৰক আমি বৰ্তমান এতিয়া যি আমি চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছোঁ বা ভ ভাল কৰ্ম সংস্থাপনৰ বাবে আমি চেষ্টা চলাইছোঁ এয়াও ইয়াৰো এক মানসিক চাপ আছে আমি গম নোপোৱাকৈয়ে মানে আমাৰ মনত এটা চাপ বহি আছে প্ৰতিদিনে নহয় জানো যে মোৰ কি হ'ব কি নহ'ব চাকৰি হ'বনেে নহ'ব কি কৰিম তেনেকুৱা ধৰণৰ
এটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটো ইচ ন কৰি
ঠিকেই
এই চাকৰিটোৰ কাৰণে মানুহৰ মানসিক চাপত পোগে
ঠিক কথা কৈছে তাৰ উপৰিও মানে আৰু কি আজিকালি এ মানে বিভিন্ন ধৰণৰ স মাধত মানে মানে অবাহ মান আপু এত গ ম ভি কৰি দিলে ডাঙৰ দামী দামী দামী গাড়ীখ তালিকাৰ ফটো দিলে এতিয়া সেই অট্টালিকা দামী দামী গাড়ীৰ ফটো দেখি যাজনী মই ভাবোঁ এই মোৰ দেখোন একোৱেই নাই দে শুন মোৰ লগৰে ইমান ইখিনি ইমান ভোগ-বিলাসিতা এটা কৰি আছে৷ এতিয়াচোন মোৰ একোৱে নাই৷মোৰ- কি হব কি নহ'ব?
অ'- অ' এইটো অ'।
হয় হয়৷
মানে বেলেগক দেখি বেলেগৰ বস্তুখিনি চাই পেলাই মানে নিজক মান তুলনা কৰে৷ পেলাই৷
হয় হয়৷ যিটো মানে, এইটো মানে এতিয়া আমি নভবাকৈ বা নকৰাকৈ মানে আহি যায় সেই তুলনাটো যে তাৰচোন ইমান খিনি আছে মোৰ দেখোন নাইয়ে। মোৰ কেতিয়া হ'ব, কিন্তু এইটো বেয়া কথা। থা আচলতে।
এইটো বেয়া কথা বেলেগক-বেলেগক চাই পেলাই তুলনা কৰাটো টো পাপ কাম বুলি কয় চোন মানুহে।
হয় হয়, মানে ধৰা এতিয়া তুমি এতিয়া ভগৱানে তোমাকো হাত-ভৰি সমানে দিছে বা মোকো দিছে। হয়নে? তুমি এতিয়া ধৰা অকমান বেছি কষ্ট- কষ্ট কৰি তুমি অকমান বেছি ধন, টকা-পইচা উপাৰ্জন কৰিছা। গাড়ী কিনি ছা, এতিয়া মোৰ ধৰা সেইখিনি মই কৰিব পৰা নাই, বা মই পাৰিম সময় লাগিব৷ সেইটো মানে এটা মানে মনত এটা আত্মবিশ্বাস এটা ৰাখ ৰাখি মই ভাবো আগবাঢ়ি যাব লাগে৷
অ মই এইটো কথাই ক'ম, মানুহৰ মানে কি কষ্ ট কৰিব লাগিব অকল মানসিক ৰোগত ভুগি পেলাই লাভ নহ'ব নহয়৷ কষ্ট কৰিব লাগিব কষ্ট৷ কষ্ট নকৰাকে তুমি একো কৰিব নোৱাৰা আজিলে, আৰু বেলেগক দেখি কাম কৰাটো এক দম টো ভুল কাম৷ তুমি নিজে কি কৰিব পাৰা সেইটো চিন্তা কৰা৷ বেলেগৰ টো বাদ দিয়া উম মানে বেলেগক চাই পেলাই কাম কৰাটো একদম ভুল কাম এইটো৷ তুমি নিজে যিখিনি পাৰা সিখিনি কৰা৷
হয় হয় শক্তি চাই ভক্তি বুলি যিটো মানে কোৱা হয়, আমাৰ অসমীয়াত এষাৰ কথা আছে - শক্তি চাই ভক্তি৷ গতিকে মোৰ যিখিনি শক্তি আছে, সেই হিচাপে মই ধৰা মই মানে ঘুৰা-ফুৰা হওক, গাড়ী ঘোঁৰা সেই হিচাপে মই লব লাগিব৷ মই মানে শক্তি নোহোৱাকৈ যদি মই বেলেগক দেখি যদি সেই হিচাপে যদি মই ল'বলৈ যাওঁ
হয় বিপদ হব বিপদ হব এতিয়া বহুতে বহুতখিনি কথা কয় যে কথাখিনি কয় যে যি আছে সেই হ'ব এ ভাগ্যত চিন্তা কৰি তো লাফ নহ'ব।
হয়, হয়, ভাত খাব দি বহি থাকিলেও নহ'ব।
ক কথা নহয়, সিদি বাটত আছে কনা পিটি
ঠিক-ঠিক জুবিন গাৰ্গৰ গানতো এনেকুৱা এটা শাৰী মই পাইছিলো।
হয় আপুনি একদম মানে কথাটো ভালকে জুবিন গাৰ্গ কথাটো আনি পেলাই আৰু ভাল কৰিছে আপুনি। জুবিন গ একমাত্ৰ মানসিক চাপত ভুগি আছিল, নথকা নহয়।
হয়, হয়, শেষ সময়খিনিৰ কথা কৈছে নে, শেষ মুহূৰ্তত?
অহ শেষ মুহূৰ্তত মানে কিন্তু মানৱ হিচাপে ভুগিছিল বহুত
উম, তেওঁক দেখি লৈ, তেওঁ লাগে বাৰু হয়। পিছত মই, আমি এইখিনি যেনেকে ধৰক এই ৰীতা চৌধুৰী যিটো মানে এটা মানে সাক্ষাৎকাৰ আছিল সেই সাক্ষাৎকাৰটোতে আমি গোটেইখিনি মানে গম পায় যে তেওঁ মানে কেনেকুৱা এটা স্থাপত আছিলে? নহয় জানো, কিন এনেকুৱা ধৰণৰ চাপত মানে মানুহজনে তেনেধৰণে কথা কয়, কাৰণ আমি জুবিনদাৰ ব্যক্তিত্বটোৰ বিষয়ে জানো। তেখেতৰ কথা কোৱাত ধৰণ শৈলী থকা আমি গোটেই গতিকে শেষ মুহূৰ্ত ৰীতা চৌধুৰী বাইদেউৰ যিটো মানে সাক্ষাৎকাৰ আছিল, সেই সাক্ষাৎকাৰটোত যেনেধৰণে তেওঁ ব্যৱহাৰ কৰিছিল বা কথা কৈছিল তাৰ পৰা জল-জল প তকৈ এইটো মানে নিশ্চিত হয় যেন তেওঁ মানসিক চাপত ভুগি আছিল।
সেইটোও হয়। সেইটোৱ-সেইটোৱে। তুমি জুবিন গাৰ্গৰ বিষয় কথা পা তিন বাৰু এতিয়া বৰ্তমান সমস্যাটো হৈছে মানসিক চাপৰ সমস্যাটো। আজিকালি, আজিকালি দেখা গৈছে অকল অ মানুহ নহয় এইটো, সৰু ম ল'ৰা-ছোৱালীতো আজিকালি মানুহিতাপোৱাছে কিন্তু
হয়, হয়, হয়, ইয়াৰ-ইয়াৰ মূল কাৰণ, মই তেতিয়া কোৱা ধৰণে, সামাজিক মাধ্যম বুলি আপুনি ভাবে নে? যে সামাজিক মাধ্যম এটা কাৰণ হ'ব পাৰে।
সামাজিক মাধ্যাম কাৰণ হ'ব পাৰে, লগতে পঢ়া শুনাৰ বজাটো আজিকালি বাঢ়ি গৈ
বাঢ়িছে, নিশ্চয়-নিশ্চয়।
না পঢ়িব লাগিব সিটো পিছৰ কথা। পঢ়িব লাগিব, পঢ়াৰ লগতে, পঢ়াৰ লগতে, খেল-ধেমালি অলপ কৰি হাঁহি-ধেমালি কৰিব লাগিব। অকল টেবুলৰ সন্মুখতে বহাই থৈ পঢ়াই লাভ নহ'ব নহয়।
উম ঠিক কৈছে।
সকলোতে মিলি থাকিব লাগিব।
লাগিব লাগিব।
মই ভূল কথা কছো নেকি আপোন কওকচোন।
একেবাৰে সঠিক কথাকে কৈছে। গতিকে মানে স সকলোখিনি মানে নিয়মিত হ'ব লাগিব। সকলো জাগিব আমাক নহয় জানো সমানে সমানে সমানে সকলোখিনি লাগিব খেলা ধূলাও কৰিব লাগিব। মোবাইলো চাব লাগিব।
অ হয়ো এটা বস্তুতে যদি লক্ষ্যয় কৰি পেলাই যদি থাকো। তেতিয়াহ'লে লাভ নহ'ব।
নহ'ব নহ'ব তেতিয়াহ'লে মানসিক।
উ যে মোক এইটো লাগিব এইটোৰ কাৰণে মই কাম কৰিম এনেকে নহ'ব গোটেইখিনি বস্তু। ত একেলগে সামৰি ল'ব লাগিব। মানে লাহে লাহে আগ। বাঢ়ি যোৱা লাহে লাহে ডাঙৰ হৈ যোৱা বা আছেনেক অ।
এতিয়া আমি বাৰু বহুখিনি সময় মানসিক চাপৰ এই কাৰণসমূহৰ কথা পাতিলো। এতিয়া যদি মই আপোনাক সোধো যে মানসিক চাপ কমোৱাৰ কেনেকুৱা কিবা উপায় আছে নেকি?
উপাই আছে উপায় আছে উপায় বহুত আছে।
অকণমান বিস্তাৰিতভাৱে অলপমান ক'লে ভাল হয়।
মানসিক চাপ কমোৱাৰ বাবে আপুনি প্ৰথম লগ। বন্ধুৰ লগত ওলাই যাওঁক। পৰিিবল
খুব সুন্দৰ ধুনীয়া কথা এটা কৈছে। এতিয়া আমি কেতিয়াবা কি হয় মানে মানসিক চাপ বেছি বৃদ্ধি হ'লে এতিয়া ধৰক ঘৰৰ মানুহকো আমি কেতিয়াবা এনে কিছু মানে সকলো কথা ক'ব নোৱাৰে। সেই গতিকে যদি একেবাৰে নলেগ। ন'লে গ'লে লগা যিটো বন্ধু বা বান্ধৱ। বান্ধৱী তেওঁৰ লগত যদি। তেনেকৈ বাহি তালাপ কৰে। নিশ্বয় টো কমে।
অ সেইটো একমাত্ৰ উপায় মানে লগ বন্ধু লগ ঘূৰিলে।
ঠিক কথা কৈছে। ইয়াৰ লগতে মই আৰু এটা সংযোগ। কৰিব বিচাৰো এই ধৰক কিছু কিছুমানে গীত শুনিও মানসিক চাপ অকণমান কমে বুলি কয়। গীত শুনা, উম উম, তাৰোপৰি ভ্ৰমণ
উম
ভ্ৰমণ। হয় কওক আপুনি এতিয়া,
মানে সংগীত। আপুনি যিটো ক'লে যে গীত শুনি বুলি, গীতটো এনেকুৱা এটা বস্তু ডক্তৰেও কয় ডক্তৰবিলাকেও কয়
হয়। হয়। হয়।
সংগীতৰ সমান ডাঙৰ -ওপৰত মেডিচিন নাই আৰু। সংগীতটো আটাইতকৈ ডাঙৰ ঔষধ এটা।
খুব সুন্দৰ কথা কৈছে।
সংগীতে আপোনাৰ দুখতো সুখ দিব পাৰে। সুখতো দুখ দিব পাৰে।
হয়। হয়।
ভ্ৰমণটো তো বেলেগ বস্তু তো
হয়।
কিন্তু সংগীতটোৱে আপোনাক উম সংগীতে আপোনাক এনে- এনেকুৱা শান্তি দিব যে আপুনি গমেই নাপাব। ঘৰত অকলে থাকিলেও সংগীত যদি শুনি থাকে আপুনি
হয়। হয়।
বহুত খিনি আপোনাৰ মানে
চাপ কমিব। ঠিক কথা কৈছে। উম
এতিয়া ভ্ৰমণৰ ওপৰত আপুনি কি ক'ব? ভ্ৰমণ কৰিলে কেনেকে হ'ব পাৰে?
ভ্ৰমণ কৰিলে মানে কি হয় ধৰক, মই এতিয়া মই খুব প্ৰিয় ঠাই এখন হৈছে ধৰক শ্বিলং শ্বিলঙলৈ মই বন্ধু এজনৰ সৈতে -তে গ'লো। গৈ থাকোঁতে তাৰে যি আমি অকণমান সময়ৰ বাবে ধৰি বহি লওঁ, ধুনীয়াকৈ প্ৰাকৃতিক পৰিৱেশৰ মাজত। চাৰিওফালে যি তাৰে মুকলি বতাহ, ঠাণ্ডা পৰিৱেশ, গছ বনৰ যি পৰি- সেউজীয়া পৰিৱেশ। সেই পৰিৱেশৰ মাজত যদি অকণমান সময় বহি যদি আমি বাহিৰা কথাবিলাক যদি আমি পাহৰি যাওঁ, ক্ষন্তেক সময়ৰ বাবে তেতিয়াও মানে মই ভাবো, মই যিহেতু এবাৰ গৈছিলো। মই অনুভৱ কৰিম তেতিয়া হয়তো অকমান মানসিক চাপটো কমিব নেকি? আপুনি কি একমত হয়নে মোৰ কথাত?
ম, মন একমত হয়, ভ্ৰমন কৰিলে মানুহৰ কমিব এইবিলাক
হয়। হয়। তেনেকুৱা ধৰণৰ আৰু,
এ আপুনি কেতিয়াবা ভ্ৰমণত গৈছে নে নাই?
ভ্ৰমণত মই গৈছোঁ বাৰু। ইমানো যোৱা নাই। মানে কম বেছি পৰিমাণে বন্ধু-বান্ধৱৰ লগত বা মা-দেউতাৰ পৰিয়ালৰ লগতে ধৰক শিৱসাগৰ, শ্বিলং সেনেকুৱাকে আৰু। আৰু ধৰক গাঁৱলৈতো প্ৰায় যায় থকাই হয় গাঁৱতো শান্তি আছে। মহানগৰীতটোতো আজিকালি যি মানে আজিকালি হুলস্থুল হাই হাল্লা, গাড়ী মটৰৰ শব্দ, কল কাৰখানাৰ শব্দ।
অ'সেইটোৱে, আছে আপোনাক মই এটা শেষৰ প্ৰশ্ন সুধিম আৰু এটা পুনৰ মানসিক চাপ আছে না নাই।
হয় যিহেতু আমি মানুহৰ প্ৰায় আজিকালি দেখা গৈছে মানসিক চাপ থাকে গতিকে মোৰো মিছা নকওঁ বাৰু মানসিক চাপ কিছু কিছু পৰিমাণে নথকা নহয়। এই ধৰক উদাহৰণ মোৰ চাকৰিৰ ক্ষেত্ৰতে হওক যিহেতু বৰ্তমান মই নিবনুৱা বুলি ক'ব লাগিব দিয়চোন যিহেতু বৰ্তমানেও কোনো ভাল কৰ্ম সংংস্থাপন পোৱা নাই। মনে বিচৰা ধৰণে। গতিকে সেই সেনেধৰণৰ আছে আৰু কম বেছি পৰিমাণে কিন্তু সিমানো চাপ নলওঁ মানে মই। আপোনাক কোৱা ধৰণে মানে উম, এনেকে মোকাবিলা কৰি আছো আৰু। মানসিক চাপৰ লগতে আপোনাৰ আছেনে বাৰু সেইটো কথা কৈ আমি আজি শেষ কৰিম।
একেই মোৰো মানসিক আছে আপোনি যি যিটো উত্তৰ দিলে সেইটো উত্তৰ মোৰো লগতো মিলে।
হয়, হয়, হয়।
হয় হয় চাকৰিৰ ক্ষেত্ৰ পৰিয়ালৰ ক্ষেত্ৰত।
ঠিকেই ঠিকেই, তেতিয়াহ'লে আমি আলোচনা কৰা বিষয়কেইটা বা যেনেদৰে চাপখিনি কমাব পাৰি তাৰে সেইকেইটা যদি আমি যদি প্ৰথমে মনত ৰাখোঁ। নিশ্চয় ভাল হ'ব আমাৰ পৰাই আৰম্ভণি হওক আমিও বেলেগক ক'ম। বাকীসকলক।
হয় হয়।
তেতিয়াহ'লে আজি বাৰ্তালাটো সিমানতে সামৰিছো।
ঠিক আছে সামৰিছো অ'।
শুভৰাত্ৰি।